আছো, ময়ো আছো।
কিবা খালা ন নাই?
খালো মানে, ভাত খালো। তুমি?
মই খামহে, খোৱা নাই বাৰু।
খাই ল'ব লাগে। এতিয়া, কেইটা বাজিলে তিনটা বাজিলে নেকি?
উম, খাম আমাৰ আকৌ নিৰামৰি যে ইমান টাইমতে খায়।
আচছা, নিয়ম থাকে নহয়। পাহৰিছিলো মই, হম- হম। এতিয়া গছৰ তলতেই অলপ ৰখি আছো বতাহক মাৰিব বুলি। কিন্তু বতাহৰ এটা ব
তোমালোকৰ ফালে বৰষুন দিয়া নাই নেকি?
বৰষুণ দিছিলে অকণ - অকণ।
এতিয়া, এতিয়া -এতিয়া কি ৰ'দ দিছে নেকি?
ৰ'দ দিছে।
বাকী কি, তোমালোকৰ- তোমালোকৰ কি ঘৰৰ ফালে পথাৰ আছে মানে?
পথাৰ আছে, অকণ যাব লাগে আৰু।
অ',
কালি বৰ মানে কালি কালি পথাৰলৈ গৈছিলো তাত বহুত গৰম বুইচা, ইয়াতকে ঘৰতকে
হয় নেকি?
বতাহ অলপ মাৰে কিন্তু তেওঁ মানে তাত বহুত গৰম, পথাৰত থাকিব নোৱাৰি, আৰু যোনবিলাক কাম কৰা মানুহে সেইবিলাক মানু্হৰ জনপ্ৰাণী এটা কালি নাছিলে ইমানে ৰ'দ।
অ', অ', হয়ো দিয়া গৰম পৰিছে আৰু। এতিয়াও, ৰ'দডালকো ওলাইছে লাহে - লাহে। অ', এতিয়াও, তোমাৰ ৰ'দডাল ওলাইছেই নহয়। লাহেকে, আছেই, তাকে। কি কৰিবা উপায় নাই, আৰু গৰম পৰিছে সহ্য কৰিবই লাগিব।
তাকে তো তুমি মই বুলি ক'লেনো কি হব ন? চবৰে একেই কণ্ডিচন। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্লো, শুনিছা নে?